হেল্ল' আহ কি খবৰ?
অ কি কুমাৰ-
হেল্ল'
অন যাবয়
তোমাৰ চাউডটো বহুত সৰু হৈ আছে।
হা
ৰবা হেঅ
হেল্ল'
হেল্ল'
অ শুনা পাইছো কোৱা কি খবৰ?
অ ভাল ভাল অ সেই তুমি কিবা একজামৰ প্ৰিপৰেচন কৰি আছা নেকি?
অ
কি এক্সাম?
অ তোমাৰ হেৰি হ নে নেটৰ একজাম দিম বুলি ভাবিছো।
নেটএগজাম আচ্ছা। অ কিবা তাৰে কিবা কচিং কৰিছা নেকি?
নাই কৰা।
অ নিজে পঢ়ি আছা।
চেলছতাদি অ নিজে।
নিজে পঢ়িছা অ অ বাকী মানে ময়ো কৰিম বুলি ভাবিছো ভাবিছো এতিয়া তাৰ কাৰণে আহ মানে সেই লাগে আৰু মোক চৌৰ্চ লাগে কিবা আছে নিকি
আচ্ছা তোমাৰ আ আলচ লাগে তোমাৰ আলচ
হয় হয়
মা হেলা লাগে তোমাৰ
মোৰ হেলা লাগে তাৰ কাৰণে মানে এলা এলা
এলাহ লাগে তোমাৰ, আচ্ছা ঠিক কৰি আছো।
আৰু কলেজটো আগষ্টতে খুলিব।
কলেজ বা কেতিয়া খোলে নাজানো নহয় এডমিশনে কেতিয়া হৈ থাকে নাজানো
অ এডমিন এডমিশন প্ৰচছটো বা কি হয় কেনেকে হয় বা আৰু কিছুমানে কৈ আছে আহ কিছুমানেতো কৈ আছে বহুত মানে এ ফিজটো বহুত হ'ব বোলে।
নহব লাগে যিহেতু একেটা কৰ্চৰ আন্ডাৰতে আহিব
নাজানো মানে অ কুছে কৈছে কিছুমানে বোলে এইটো মাষ্টাৰ লেভেলত যাবৰ কাৰণে অ মানে টেন থাউজেড মান হ'ব বুলি কৈছে কিছুমানে ত আমাৰ আহ বি পি এলৰ কি হয় নাজানো কিন্তু যোনকেলা যোনবোৰ মানে
বাত আছে আছে নয় এইটো কি বুলি কয় সেই এবাৰ কিন্তু
আছে হয় কিন্তু মানে যি সকলে এবাৰ স্কিম টো পোৱা নাই না সেই তেওঁ লোকে টো নাপাব না তো
এইটো হয়
প্ৰথমৰ পৰা যিসকলে পাইছে সিহঁতে পাব। আৰু আপই পাই আছো। আৰু এই নলবাৰী কমাৰ্চ কলেজতো কৈছে বোলে দহ হাজাৰ মান হ'ব বোলে- এ ফিজটো।
টেন থাউজেড
টেন থাউজেণ্ড হয়।
এনে কোৱা
মানে মোক কৈছে নটিচ দিয়া নাই মানে মোক মোৰ লগৰ ছোৱালীজনী সুধিছে বোলে মই কঠিয়াৰ কৰিম নে নাই তেতিয়া মই ক'লো বোলে কৰিম অ কিয় মান অ কৰিবি নি তাৰমানে আচৰিত হৈছে আৰু আচৰিত হৈ কৈছে কিয় মানে মই কলো কৰিম আৰু এক তা লাগে গোটেইখিনি কৈছে অ বহুত পইচা লাগ লাগিব বোলে দহ হাজাৰ মান লাগিব এড এডমিছন ফিছ কাৰণ এইটো মাষ্টাৰছ লেভেলত যাব তাৰ কাৰণে হয়টো কলেজ লৈ বেলেগ বেলেগ হব পাৰে কম বেছি হ'ব পাৰে কিন্তু আৰু কাৰণ চাবা তো আমাৰ প্রথম এডমিচনতে আমাৰ চেভেন থাউজেন মান আছিল না যোনটো নৰ্মেল আছিল চেভেন থাউজেন আছিল নে চেভেন থাউজেনতকে অলপ বেছি আছিল আৰু
উম ছেভেন থাউজেণ্ড ফাইভ হানড্ৰেড আছিলে
দেন আৰু টু থাউজেন ফাইভ হাড্ৰেড আৰু আৰু বা ডাঙৰ কথা নহয়তো অলপ হে
এ ছেভেন থাউজেন ফাইভ হাড্ৰেড তাত হে আছিলে ন কলেজত ড্ৰেছৰ হেৰী আছিলে ইটো এনক্লুদ আছিলে আলটিমেটলি ফাইভ থাউজেন লৈছে ছিলে
অ ফাইভ থাউজেন হলে সেফালে এইট মান হ'ব পাৰে আৰু
অ হব পাৰে
চাই আহি যাব আৰু অন্য চাই যাব না
অ ৰিচাৰ্জৰ কাৰণে ল'ব পাৰে সটো ৰিচাৰ্জত অলপমান- সিহঁতে যদি কৰিব লগা সিহঁতেৰ ভালৰ পৰা কিবা তেতিয়া অলপ-
অ খৰচ মানে এনেও যিহেতু অলপমান লেভেল হাই লেভেলৰ হৈ যাব ডিগ্ৰীটো। গতিকে সেইটো চাৰ্জ লোৱাটো একো ডাঙৰ কথা নহয়।
ন এ বিগ দিল-
তাকেতো এ কি বা কৰে সোনকালে- আৰু এডমিচনটো আৰম্ভ প্ৰচছটো নটিচ দিব লগা হৈছিলতটো।
উ এতিয়া নহয় ৰিজালট ৰিজালট দিব তাৰ পিছত। জি ই টিৰ একজামৰ ৰিজাল্ট দিব তাৰ পিছতহে হ'ব চাগে।
আৰু আগষ্টৰ পৰাতো ক্লাছ হ'ব চাগে।
উম হ'বতো লাগে।
ন নান না দেৰি দেৰি হয় নেকি এইবাৰ
উম একদমেই আইডিয়া নাই কি হ'ব
উম
এই কলেজে কৈছে যি যি মানে মানে কি দিয়ে। যিটো মানে যিও মানে নটিচ দিব সেই অনুযায়ে কাম কৰিব বুলি কৈছে।
অ অ অ আৰু আমাৰ ফুৰিব যোৱা প্লেনিং আছিল যে- নহলেই নহলেই চিনেমা চোৱা বা ফুৰিব যোৱাকৈ- একো প্লেনিং নহল আগষ্টত কৰিব লাগিব। অ আগষ্টত কৰিব লাগিব এনেই গ'ল।
কি হল?
এনে গ'ল বোলো। সেই তেতি এনেই যোৱা নাই বোলো গোট গোটেই কেইজন নাথকিব নাই এতিয়া।
এ সেইটোয়ে আৰু চবে নিজৰ নিজৰ কামত বৰ্তমান-
ব্যস্ত হৈছে আ বাকী ঘৰত ভাল
কি হ'ল?
ঘৰত ভাল সকলোৰে?
অ ভাল ভাল ভাল তাইৰো ভাল।
আছো। মই এই খিৰিকী কাষ ত বহি আছো। খিৰিকি মেলি দিছো। সন্মুখত পথাৰ আছে না বতাহ অ বতাহ খাই আছো খিৰিকীৰ কাষত। ব মানে বিছনাৰ কাষত খিৰিকীৰ- সন্মুখত বহুত ডাঙৰ পাথৰ আছে ন এখন পথাৰ।
ঠিক ঠিক বাকী কি কৰি আছা। এতিয়া এই পঢ়া পাতি বা
পঢ়া পাতি নাই মই পঢ়া পাতি- কৰিম বুলি ভাবো কিন্তু মই উঠো ৰাতিপুৱা নটা বজাত। ৰাতিপুৱা মানে যোৱাকালি। মই দৌৰিব গৈছিলো।
আচ্ছা কিয় দৌৰিব মানে এই কিবা এক্জাম দিবা?
নহয় নহয় এনে মই জাষ্ট মানে মোৰ অলপ বেছি হকত হৈ গৈছো না।
আচ্ছা আচ্ছা আচ্ছা অ বেছ মোদবহুলতা বাঢ়িছে তোমাৰ।
কি?
তুমি মেদবহুলতা মানে গৈ আছা দৌৰিব?
অ অ অ তাকে তাৰ কাৰণে বাকী এনে মানে আৰু অলপ মান আৰু ৰাতিপুৱা উঠি ভাল লাগেতো। বহুত ভাল বহুত লাভ দিনতটো বহুত মানে লাম দীঘল লাগে বহুত। বহুত মানে ইমান সোনকালে আৰে মই অনদিনা উঠিছোঁ মই প্ৰায় দহটা বজাত। এতিয়া মই বাৰটা বাজিলেই, দপৰীয়া হ'লেই। আন দিনা মই সেইদিনা যোৱাকালি উঠি- উঠিছো পাঁচটাত উঠি মই দৌৰিব গৈছো আহি গা পা ধুই কিবা খাই। খাই লৈ মোৰ মাত্ৰ নটা বাজিছে। হাতত মানে বহুত টাইম থাকে ৰাতিপুৱা উঠিলে। আৰু গাটো ভালো লাগে।
ভালকে হয় ৰাতিপুৱা শুই উঠি কেনে গা ধুব লাগে গা ধুই উঠি কেনে নিজৰ কামত লাগিব লাগে বহুত
তুমিতো তুমিতো দে সদায় উঠা ৰাতিপুৱা
অ মইতো এলাৰ্ম ফ'ৰ থাৰ্টিৰ পৰা ফাইভ পি এম ফাইভ এ এমৰ ভিতৰত উঠিয়ে জাও।
আৰু ভাল বাৰু কথাটো কিন্তু মোৰ ৰাতি শুৱাতটো দেৰি হয় ন চিৰিজ চাও চিনেমা চাওঁ কেতিয়াবা কেতিয়াবা আহ চাইে থাকিবা ন কিবা চাই থাকো আৰু। সেনেকে মানে টাইমতটো গুচি যায় ন
শুই দিওঁ ন নটা ব ন বজাত বা আঠ বজাত শুৰিয়ে দিওঁ।
কিম
বেছি ইু ইছু এটা নহয় আৰু অসুবিধা নহয় আৰু মুঠতে ৰাতি তেনেকুৱা কথাটো বাকি চিলেবাচ চালা চেভেন চেমৰ?
অ চিলেবাচটো চাইছো মানে কি
চিলেবাচটো চাইছো অ সেই কিছিল চাবজেক্ট কেইটা অলপ বেলেগ বেলেগ দেখোন।
বেলেগ বেলেগ মানে?
মানে এনেকুৱা লগা নাই যে বাকী চেমিষ্টাৰ কেইটা যেনেকুৱা আছিল মানে গম পাই আৰু দেখি এনেকুৱা আৰু এটা চাবজেক্ট কষ্টেল মেনেজমেণ্ট একাউণ্ট, টুটেল পাঁচটা হব না এটা ৰিচাৰ্চ থাকিব বাকী এটা আমাৰ সেইবাৰ আ এ মেনেজমে এউটি আছে।
উম এডভাঞ্চ মাৰ্জনটো আছে আৰু আৰু
হোষ্টেল মেনেজমেনত একাউন্টিং না
অ হয় আৰু তোমাৰ ৰিচাজ এপিলিকেত খন মেইন মানে হেই হব আৰু এইখন মানে কেনেকুৱা মানে ইষ্টাদিচিক্সটাইপ বিজিনেছষ্টাডী তেনেকুৱা
অ অ অ
তেনেকুৱা জাবানদত হম
আচ্ছা আৰু এই এডভাঞ্চ কষ্ট মেনেজমেণ্ট একাউটিঙ টান হ'ব চাগে অলপ
আমি যিহেতু মেনেজমেন্টৰ বা হে কি বুলি কয় কষ্ট পঢ়িছ আগতে অলপমানতো আইডিয়া পাম বাৰু এইটোত
আইডিয়া পাম কিন্তু মানে আহ আহ তাত যোনটো এইটো প্ৰথম চাবজেক্ট আছিল মেনেজমেন্ট আছিল।
কি হয়?
জাষ্ট এডভান্সটো নাছিল পা কাষ্টিংমেংমেণ্ট একাউন্টিং মেনেজ মেন ডিপাৰ্টমেন্টৰ আছিল।
সেই তাৰ চিলেবাছৰ আমাৰ চিলেবাছৰ সম্পূৰ্ণ বেলেগ হ'ব তাৰ চিলেবাছ মানে অ আমি যি পঢ়িছো সে আছিলে তাত অলপমান কমে আছিলে।
অ ফড চেম ফড চেম আছিলে ফড
ফাইনেন্সৰ যিবোৰ আছিলে বা যিবোৰ মেনেজমেন্টত আছিলে সিহঁত আছিলে সেইটো
অ মেনেজমেণ্টৰ মেনেজমেণ্টৰ আছিল আৰু মাৰ্কেটিংৰ আছিল চাগে
মকেটিং মেনেজমেণ্ট এইচ আৰ এম সিহঁতৰ
অ অ অ এ এনে শুনামতে মানে সেইখন টান বুলি কৈছে আৰু নাজানো মই পঢ়া নাই যিহেতু
কোনে কলে
মেনেজমেন্টৰ আৰু মাৰ্কেটিং ষ্টুডেণ্টতে
সিহঁতে নপঢ়াকে গৈছিলে কি এইখনী এইখনো ইজি আছিলে ন
আমাৰ এডভানস কৰ্পৰেটৰ কৰি সহজ হ'ব নেকি এইখন
বহু গুণে সহজ হ'ব যদি উম চাব যাওঁ তেনেকে তেনেকুৱা ধৰণৰ চিলেবাছ নহ'ব চাগে আমি চিলিবাছত অলপ সলনি হ'ল কিবা
নতুন ছে নতুন বেচ যিহেতু
অ অ অ অ আৰু আৰু তাক বত বৰ্তমান চাবজেক্টো কি আৰু আমি প্ৰিভিয়াছ পেপাৰ নাপাম ইবাৰ নে কাৰণ আগতে এইচেমেষ্টাৰ হৈ যোৱা নাই না
কি হল
এই প্ৰিভিয়াছ পেপাৰ যেনেকে বাকীচেমেষ্টাৰ কিব কিবি চাবজেক্টৰ আ প্ৰিভিয়াছ পেপাৰ চাইছো কুৱেশন পেপাৰ মানে সেই অ বস্তু আইদিয়াটো আইদিয়াটো ল'বৰ কাৰণে এইবাৰো ন নাপাও আমি
পাম ঠিক আছে দে মই অলপ দেৰিকে কল কৰি আছো আৰু তোমাক
উম ঠিক আছে ঠিক আছে ৰবা মই কাতি আছোঁ